হেল্ল'?
অ' ক ক?
অ', কি কৰিছা?
এই আছিলো ৰ'বা কাম সাজ অলপ খতম হ'ল ৰাতিকে, এতিয়া অলপ জিৰালো। তুমি কল কৰিলা ভালে কৰিলা ৰবা, তোমাৰ কোৱা?
অঁ' ময়ো এই ভাত পানী খাই অলপ সোমেই আৰু এতিয়া মই।
অ' হয় নেকি, আচ্চা আচ্চা ভালেই। ভাতত আৰু তোমাৰ সেই নৰ্মেল তোমাৰ, দালি ভাত আৰু এই পনীৰ।
হয় নেকি?
এনেকুৱাই মোৰ আমাৰ আৰু চিম্পুলে আৰু, মানে সাধাৰণ খানা।
অ' তুমি নাই আমাৰ মানে আজি আলহী আহিছিলে। আলহীসকল গ'ল, আলহীয়ে মানে এই লোকেল চিকেন যে পায় সেইটো বনাই দিছিলে আৰু।
কি কোৱা?
হয় হয়, লোকেল চিকেন বনাইছিলে। হেল্ল', হয় হয়, লোকেল চিকেন বনাইছিলে। ধুনীয়া হৈছিলে খাবলে, বিৰাট আনন্দ পালোঁ আৰু মই বিৰাট ফূৰ্তি পালোঁ খাই। হয়, লোকেল চিকেনো বনাইছিলে, মাছো বনাইছিলে।
এনেকুৱা মানুহবোৰ এগোট হলে ভাল লাগে মানে জানানে? সেনেকে ফুৰ্তি এটা হয়, আনন্দতা আ
উম, পৰিয়ালবৰ্গৰ মানুহ একগোট হৈ এসাজ ভালকৈ খালে বিৰাট মনৰ এটা আনন্দ, হয় নাই?
তাকে সৰু কালটোৱে ভাল আছিল অ' এনেকে চবে একেলগে এনেকে থাকিছিলো। খাইছিলোঁ, এতিয়া আৰু ক'ত টাইম পায় আৰু।
হম। আমি যোৱাকালিও গ'লো, এখন যে নতুন এখন ৰেষ্টুৰেণ্ট খুলিছে মানে। এইটো কাৰেং, কাৰেং বুলি কয়।
অ' শুনিছোঁ ইয়াৰ, শুনিছিলো।
হয়, তাতে মানে বিৰাট ধুনীয়া থালি বনাই। মই তাতে হাঁহৰ হাঁহৰ মাংস খালো, হাঁহৰ মাংস মই এনেই নেখাওঁ দেই। তাতে খাই কেনে যিটো মজা লাগিল, অ' ভাই।
কি কোৱা?
উম, বহুত ধুনীয়া মানে, তাতে মানে তোমাৰ তাতে গ'লে তোমাৰ চিকেন খাবলৈ মনে নাযাব, এনেকুৱা ধুনীয়া হাঁহ বনায়।
আৰু তোমাৰ পইচাটো বাৰু কেনেকুৱা?
পইচাটো তোমাৰ এটা হাঁহৰ থালিত তোমাৰ চাৰিশ টকা লয়। মাংসৰ থালিত চাৰিশ শ গাহৰি থালিত চাৰিশ। সেনেকে চাৰিশ টকাতে তুমি ধুনীয়াকে পেট ভৰা খাব পাৰিবা। তাতে ধুনীয়াকে এ চিও আছে। উম
ঠিকে আছে, এনেই লাগে বাৰু।
লাগে লাগে সেইটোয়ে, এদিন আমি খাই আহিমচোন তাতে দেই?
চাওঁচোন দিয়াচোন মোৰ ইমানটো পইচাটো এতিয়া গোট কৰিব পৰা নাই? এদিন পাৰিলেতো মই তোমাৰ লগত যামেই বাৰু?
সপ্তাহৰ মূৰত? সপ্তাহত যদি এদিনও এনেকুৱা ভাল তৃপ্তিৰে এসাঁজ খাওঁ মানে, এনেকুৱা থালি তুমি ক'ত টোয়ে নোপাবা। গ'ম পাইছ নে নাই এতিয়া। যে তুমি কোকৰাঝাৰত যেনেকুৱা দামী দামী থালি খোৱা। বদচা থালি হওক, বা তোমাৰ আহ কি আছিলে ৰাজামনি নে কি নামটো? অ' ৰেষ্টুৰেণ্টখনৰ
হয় ঠিকেই কৈছ।
ৰ ৰাজামৌলি নহয়, ৰাজামৌলিতো কিবা চিনেমা
চিনেমাৰ হে মানে সেনেকুৱ আছিলে, অ' কোৱা কোৱা কি আছিলে?
ত' মই বুজি পাইছা ন মই কোনখন দোকানৰ কথা কৈছো?
হয়, হয়।
ত' হয়। বাজৰি থালি বুলি এখন আছে নেকি তোমালোক?
অ' আছে আছে।
ত' সেইবিলাক থালিত যে বহুত ওপৰত মানে কাৰেংখন। বহুত ধুনীয়া মানে এই কাৰেঙৰ আহাৰটো মানে একদম একদম স্বৰ্গত থকা যেন লাগিব গম পাইছা? তোমাৰ দালিতটো অকণমান তুমি জুতি এটা পালে আৰু তুমি নিচা নিচা লাগিব গাটো তোমাৰ। উম, বিৰাট ধুনীয়া মানে, সেইকাৰণে মানুহে ইমান দাম দি দাম দি খায়। তাতে মানে জুবিন গাৰ্গো আহে। জুবিন গাৰ্গৰ পত্নীও আহে তাতে কেতিয়াবা কেতিয়াবা খাবলৈ মানে। আহ আহিছিল আৰু আগতে।
তেতিয়া বিৰাট বিখ্যাত তেতিয়াহ'লে?
উম, বহুত বিখ্যাত। কাৰেংখন আছে, আৰু এটা অসমীয়া আহ খাদ্যৰ কাৰণে খুব বিখ্যাত এ এটা ৰেষ্টুৰেণ্ট কাৰেং বুলি কয় কাৰেং কাৰেং নহয়। খৰিকা বুলি কয়।
অ' আচ্ছা আচ্ছা।
এ অতুল হকৰ চিনি পোৱা?
নাই নাই মইতো নাপাওঁ বাৰু।
আহ অতুল হকৰ মানে, অসমৰ এজন জনপ্ৰিয় চেফ এজন ইংৰাজীত কয় ন চছেলেব্ৰিটি চেফ বুলি। তেওঁৰে ৰেষ্টুৰেন্ট আৰু। হুম?
ত' বাৰু ইমান বাহিৰ ওলাই নাথাকো বাৰু, সেইয়া মই ইমান গ'ম নাপাওঁ দিয়াচোন, আজি তোমাৰ পৰা জানিব পাৰিলো মই।
অ খাব লাগে খাব লাগে এইবিলাক অসমীয়া মানুহে চিলি খৰিকা অথবা কাৰেঙৰ খানাটো খাই চাবই লাগে এবাৰ জীৱনত হ'লেও।
এদিন তোমাৰ লগতে ওলাব লাগিব তেতিয়াহলে মই।
উম, এবাৰ খাই চাবাচোন বহুত ধুনীয়া পাবা মানে।
দিয়াচোন দিয়া। এদিন নহলে আমি কিবা তাৰিখ আলোচনা কৰো নহলে ওলাবৰ কাৰণে।
অঁ পাৰি ন অলপমান পইছা গোটাই কেনে। কাৰেঙখন বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা বেলতলাতে আছে কাৰেঙখন।
দিয়াচোন দিয়া।
উম।
বাকী তুমি এতিয়া কি পঢ়িবা?
এতিয়া মই চাওঁ কিনো কিবা কৰোঁ আজি মই অলপ বাহিৰত ওলাই মেলি গ'লোঁ। আৰু বিৰাট ভাগৰ লাগিছে মানে। আৰু মোৰ অকমান ভৰিটো পতা নাইকিয়া ভৰি ন ফ্লেট ফুট বুলি যাক কয় ইংৰাজীত। ত' সেইটো কাৰণে মোৰ ভৰি টো অকনমান খোজ কাঢ়া লগে লগে বিৰাট বিষাই আৰু।
আচ্ছা।
উম, তোমাৰ এইবিলাক বেমাৰ আজাৰ নাই ন?
এতিয়ালৈতো বাৰু নাই।
অ তুমি মানে বহুত দেৰি খোজ কাঢ়িলেও একো নহয় নেকি?
নাই নাই মোৰ নহয়। এইটো আগৰ পৰাই দৌৰি ফুৰিছিলো ন সৰু থাকোতে চ' ইিমানতো একো কোৱা নাই মোৰ। তোমাৰ যিটো সেই বেমাৰ আ ছে এইটো মানে এনেকুৱা নহয় মানে কিবা বহুত চিন্তা কৰিবলগীয়া এইটো সহজতে ঠিক হৈ যায়।
হয় নেকি?
অঁ সঁচাকে।
অ এইটো মানে ফ্লেট ফুট ঠিক কৰিবলৈ কি কৰিব লাগিব?
তোমাৰ কিছুমান মানে কি কয় এক্সাৰচাইজেছ আছে ন তোমাৰ ইংৰাজীতে কয় এক্সাৰচাইজ। সেইটো তোমাক যদি কিছুমান কি কয় স্পেচিয়েলিষ্টক দেখাই দিয়ে সিহঁতে ঠিক কৰি দিয়ে। তোমাৰ কিছু মাহতে ঠিক হৈ যায়।
অ কিছু মাহতে একদম সাধাৰণ মানুহৰ দৰে হৈ যায়।
সাধাৰণ মানুহৰ নিচিনা হৈ যায় একদম।
অ কিন্তু মোৰটো জন্মগত এইটো সৰুৰে পৰাই মই এনেকুৱাই। এতিয়া ভাল হ'ব জানো?
হ'ব হ'ব। তুমি মানে কি মই তোমাৰ এটা তোমাক এটা সিদ্ধান্ত দিছো তুমি এই চেণ্ডেলক এৰি কিনে ন তুমি জোতা পিন্ধা কৰিবা।
হয় নেকি, ঘৰতো জোতা পিন্ধা কৰিম নেকি?
এই ঘৰতটো বাৰু ইমান দৰকাৰ নাই কিন্তু তুমি যেতিয়া বাহিৰত ওলাবা আৰু। অলপ হলেও তুমি যিমান পাৰা জোতা পিন্ধা আৰম্ভ কৰা। জোতা পিন্ধিলে তোমাৰ সেই ভৰিত যোনটো কি কয় অভাৰ অল কি বুলি ক'ম আৰু তোমাৰ
উম হুম হুম অ এনেইতো মই বাহিৰত গ'লে জোতা পিন্ধিয়ে যাওঁ বাৰু।
ভালে কৰিছা নহ'লে তোৰ ধূলি চুলি থাকে ন।
উম, এ ফ্লেট ফুটৰ কাৰণে ডক্তৰে এটা স্পেচিয়েলকে জোতা বনায়ে দিয়ে নেকি
সেনেকুৱা নাথাকে
নাথাকে নেকি
থাকে কিন্তু সেইটো হয় অলপমান বেলেগ থাকে
মানে প্ৰায় সাধাৰণ জোতাৰ নিচিনাই ন
মানে বাহিৰৰ পৰা দেখি তোমাৰ লাগিব একেই হয় বাট ভিতৰৰ পৰা অলপমান কিবা বটোৱা থাকে
অ
সেইটোৱে কথা এবাৰ দেখাই ল'বা কিনাৰ আগতে
উম এবাৰ ডক্টৰৰ পৰামৰ্শটো লৈ ল'ম আৰু
চিনাকি মোৰ তাত আছে ৰবা মই তোমাক দি দিম সম্পৰ্কটো
হয় নেকি অঁ তেওঁ ডক্তৰজন ভালনে বাৰু
ভাল ভাল তোমাৰ উলুবাৰীত আছে বহুত ভাল হয়
অঁ তেওঁ মানে হেৰি অৰ্থপেডিক্সৰ ডক্তৰ নেকি
অৰ্থ'পেডিক হয় আৰু তোমাৰ যিখিনি এইবিলাক যিখিনি তোমাৰ বেমাৰ থাকে সেইবিলাকতো চায়ে থাকে
অঁ আৰু এইবিলাক বেমাৰটো কিহত পৰিব অৰ্থপেডিক্সতে পৰিব নেকি
অৰ্থ তোমাৰ এ কিবা নাম এটা আছিলে মোৰ সিমান বাৰু সিমান ঠিকে নাজানো। তেখেতেতো বেছি ভালকে গম পাব। কিন্তু তোমাৰ এইটো অ, মই ক'ব গ'লে কি কিছু মাহত ঠিক হৈ যায় কিন্তু। তুমি ইমান চিন্তা কৰিব দৰকাৰে নাই।
অঁ ঠিকে আছে তেন্তে।
ইমান ভয় নাখাব ঔটো কি ডাঙৰ কথা আৰু বহুতৰে থাকে। কিছুমান ডাঙৰ ডাঙৰ খেলিৱৈৰ আছে।
হয় নেকি? অ তথাপিও মানে সিহঁতে খেলুৱৈ বনিব পাৰিছে।
পাৰিছে পাৰিছে কিয় নোৱাৰিব।
অ এতিয়া মানে শুনিছো এইবিলাক পুলিচৰ চাকৰি অথবা আৰ্মিৰ চাক - কৰি এইবিলাক মানে খুব চাই আৰু।
আৰ্মি বা তাতে গ'লে তোমাৰ অলমান অ কি কয় চাব বাৰো সি সি তাতে অলপমান তোমাৰ বাধা দিব পাৰে।
হয় - হয়।
কিন্তু তোমাৰ তোমাৰ হৈ যাব
উ
বাকী কি আৰু ভাইটি ভালে আছে।
হয় - হয় ভালে আছে সকলো তোমালোকৰ ঘৰত চবৰ ভাল?
চবৰে ভালেই দিয়া এদিন অ ভাবিছো ভাবিছো এই অম্বুবাচীতে যাওঁ নেকি?
অম্বুবাচী মেলা
তাকেতো
অ, তাতে মা মানুহতো বহুত ভিৰ হব ন?
ভিৰ হ'ব তাকে ভাবিছো মা, দেউতা কিন্তু বয়সো হৈছে ন এতিয়া ইমান জোৰ কৰি নিব বেয়া লাগে।
উ।
এতিয়া ইহঁতৰ বয়স হলেও হয়তো মানে কি কয় আগ্ৰহ এতা আছে মানে আ, মা কামাখ্যাক চাবৰ কাৰণে
উ, উ
লাগিবও দেচোন এতিয়া আমাৰ অসমীয়াত আৰু কেনেকে নাথাকিব মা কামাখ্যা
উ, আৰু আমাৰ চাওঁ বাৰু আমি কি কৰোঁ।
আচ্ছা।
আৰু আমাৰ মা দেউতাসকলৰ বয়সৰ মানুহসকলৰ মানে ধাৰ্মিক ছাইডটো বেছি মানে হয়নে নৱপ্ৰজন্মতছে? মানে নৱ প্ৰজন্মৰ ইমান ভগৱানৰ প্ৰতি আস্থাটো নাৰাখি নাথাকিবও পাৰে কিন্তু সিমান মই মানে দেখা নাই। নহয় জানো? আমাৰ এই নতুন প্ৰজ প্ৰজন্মৰ ইমান ভগৱানৰ প্ৰতি শ্ৰদ্ধা, আস্থাটো মই দেখা নাই।
তাকে।
কিন্তু আমাৰ মা, মা দেউতাসকলৰ বয়সৰ যিমান মানুহ আছে চবৰে হেই আছে আৰু ভক্তিটো।
ঐ আৰু আগবঢ়াই দিব লাগিছিলে কিন্তু।
উম
এইটো আমাৰ ওঠৰ তাৰিখতে পৰে।
কিয় বা আমাৰ যুগটো এনেকুৱা হ'ল।
এতিয়া কি ক'বা আৰু এটা আৰু মৰ্ডান ন যুগ আৰু।
হয় আমি মানে মৰ্ডান যুগটো পাই কেনে ট্ৰেডিচনেল ৰুদছ খিনিয়ে পাহৰি গ'লোঁ নেকি, হেনেকুৱাই হৈছে দিয়াচোন।
হেনেকুৱাই, লাহে লাহে সেনেকুৱাই হৈছে। কথাটো বাৰু অলপ মানে শুনিবলে বেয়া কিন্তু কথাটো হৈছেতো সেইটোৱেই।
উম।
আমি চব সকলোৱে চেষ্টা কৰিলে কিন্তু এইটো আকৌ আগলৈ নিব পাৰি।
উম।
সেইটোয়ে। চাওঁ দিয়াচোন কি হয়, কি নহয়। বাকী চাওঁ ৰ'বা এতিয়া মই শুৱেই নেকি, ৰাতিও হৈছে বাৰু।
ৰাতিও হৈছে ন' এতিয়া শুৱেই আৰু মই।
তাকে ৰ'বা, আমিন এদিন লগ কৰিম নহ'লে নেকি?
অ' আমি এদিন লগ কৰোঁ ব'লা দেই, মই অলপমান আজৰি হৈ লওঁ মোৰ কাম কাজৰ পৰা। তুমি অলপ আজৰি হৈ লোৱা, হয় হয়।
চাও নহ'লে তাকে ন' তুম আংক তুমি কি কয় খুৰা খুৰী কো একেলগে?
অ', অ' ঠিক আছে, ঠিক আছে এদিন লৈ আহিম দিয়া হা। তোমালোকৰ ঘৰতে আহিম দিয়া এদিন দেই, ভাত খোৱাকে।
থাকো তুমিহে নাহা আৰু।
আহিম দিয়া, মই সময় নোপোৱা হৈছোঁ অ'।
দিয়া দিয়া। এদিন নহ'ল তোমাৰ সেই জুৱাই তোমাৰ প্ৰথম সপ্তাহতে মই ঠিক ঠাক কৰোঁ ন' নেকি, আয়োজন এটা কৰোঁ।
অ', অ' আয়োজন এটা কৰাচোন ধুনীয়াকে দেই, বাহিৰা অকণমান মানুহ এজন মাতিবা আৰু খানা চানা বনাবলৈ ধুনীয়াকে আৰু হয়নে?
উ, মোৰ দে নিজৰ দেউতাই মানে কি কয় তোমাৰ কোকৰাঝাৰৰ পিনে গৈছে কিবা কামত। তেখেতেও আহি যাওঁক, তেতিয়া ভাল লাগিব। সেইটোৱে।
ঠিক আছে বাৰু দিয়া হা, উ, দিয়া ৰাখিছোঁ বাৰু। উম, দিয়া।